হেল্ল' বন্ধু।
নমস্কাৰ।
হয় আপোনাৰ লগত অলপ আহ সময়ৰ বাবে মই আহ, কথা পাতিব বিচাৰিছো আহ পৰিয়াল বৰ্গৰ বা। সেইটো বিষয় লৈ আমি অলপ ডিচকাচন কৰি লও।
হয়।
হয় এতিয়া। আহ, বন্ধু পৰিয়াল বুলি কলে আমাৰ। আহ, আমাৰ আপোনাৰ আপোন। আপোনাৰ মাক দেউতাক, ভাইটি বাইদেউ বা। গোটেই আপোনাৰ ঘৰৰ পৰিয়াল খিনি প্ৰথমতে আমি পৰিয়াল বুলি কলে বুজো নহয় জানো বন্ধু।
হয় হয়।
ত' পৰিয়াল বুলি ক'লে আৰু সেইটো বন্ধু বুজো যে। আহ, গোটেই আহ আমাৰ সমাজৰ। সেই সেইখিনি আহ আপোন মানুহবোৰ আপোনাৰ শুভ শাংক্ষী বোৰ বা আপোনাক। আপোনাৰ বিষয়ে যোনে আহ ভাল ভাবে, ভাল চিন্তা কৰে। এইটো এটা আমাৰ বন পৰি পৰিয়াল হৈ পৰে। বা আপোনাৰ লগ সমনীয়া বা বন্ধু বান্ধৱ তেনেকুৱা সেইবোৰো আপোনাৰ এটা। আহ পৰিয়াল নহয় জানো, একো একোজন একো একোটা পৰিয়াল। গতিকে বন্ধু আপুনি কি বুলি ভাবে যে পৰিয়ালবোৰ আমি। কেনেকে মিলি জুলি থাকিব লাগিব, বা আহ। আমাৰ পৰিয়ালবোৰৰ সম্পৰ্কবোৰ কেনেকুৱা হব লাগে। আমি কেনেদৰে ভালকে থাকিলে আমাৰ পৰিয়ালৰ সম্পৰ্কবোৰ আৰু সুস্থিৰ হব বা। সবল হব ন, ষ্ট্ৰং হব ধৰক। ত' সেইটোৰ বিষয়ে আপুনি অকমান কব নেকি বন্ধু।
এতিয়া পৰিয়াল বুলি ক'লেতো আমি নিজৰ এটা ঘৰৰ সদস্যবিলাকক। আমাৰ মা দেউতা বা মোৰ ভাই ভণ্টী ডাঙৰ দাদা। বা সৰু বটা বা ভণ্টি বা বাইদেউ চবৰ লগতে আমি। মানে ধৰা সেইবিলাকে কওঁ বা। যেতিয়া মোৰ দাদাই বিয়া পাতিলে তাৰ বৌজনী। বা আমাৰ বাচ্চাকেটা। বা এইবিলাক চবেই মিলি এটা পৰিয়াল হয় ত'। হয় আৰু তাৰ উপৰিও আমাৰ পৰিয়াল বুলি ক'ব গ'লে। এটা ভাল বন্ধু এইবিলাক। যোনবিলাক ভাল বন্ধু থাকে সিহঁতেও মানে বা তেখেতসকলকো আমি নিজক। পৰিয়ালৰ মানুহ বুলি ভাবি ল'ব পাৰোঁ ত'। সেইবিলাকে ত' আমি এটা পৰিয়াল হবলৈ কাৰণে আমি চবে মিলি জুলি বা মিলা প্ৰীতিৰে। থাকিব লাগিব, চবৰ। কেতিয়াবা কোনোবা কিবা এটা বিপদত পৰিলে। তেতিয়া তেখেতক। তেখেতক আমি সেৱা কৰা বা আমি সহায় দিয়া সেইবিলাকে মানে। তাকে পৰিয়ালৰ আমি এটা। এটা মানে এইটো এটা শব্দ বা এইটো এটা কথা বুলি ক'ব পাৰো। যে এ কোনোবা এটা বিপদত পৰিলে এইটো চব।
আমি ইজনে হয় হয়, আমি ইজনে সিজনক সহায় কৰিব লাগিব নহয় জানো বন্ধু আৰু ধৰক। আজিকালি দেখা যায় প্ৰায় দেখা যায়, আহ পৰিয়ালৰ মাজত আপোনাৰ। পৰিয়াল বুলি ক'লে আপোনাৰ অকল ভাল দিশতটো নাই, পৰিয়াল বুলি ক'লে আমাৰ কেতিয়াবা বেয়া দিশ। টোও আমি দেখিবলৈ পাওঁ বা- সেই মিলা প্ৰীতিবোৰ সদায় আমি যেনেকে ভাবো সেই ধৰণে কেতিয়াবা ন- হৈ নুঠিবও পাৰে বা কিছুমানৰ পৰিয়ালত এনেকুৱা দেখা যায় মিলা প্ৰীতি নাই। আহ বহুত খিনি মানে কথা মানে নিমিলে নহয় জানো। বা তেনেকুৱা আজিকালি প্ৰায় দেখে। দখিবলৈ পাওঁ ন ডাঙৰক সেৱা নকৰে বা ডাঙৰক আশীৰ্বাদ ডাঙৰ ডাঙৰক- এই এ কি বুলি কয় সেইটো আপোনাৰ সন্মান নকৰে বা সৰু কিছুমানে- পায় সেইটো মৰম নকৰে পৰিয়ালৰ মাজত- তেনেকুৱা বহুতো ঘটনা দেখিবলৈ পোৱা যায় ত' সেইবোৰৰ বিষয়ে আপুনি- আহ কি বুলি ক'ব বা আজিৰ সমাজত সেই আহ- সেইখিনি বস্তু আমি আতৰাবৰ কাৰণে আমি কেনেকুৱা ব্যৱস্থা ল'ব লাগিব। সেইবোৰৰ বিষয়ে অকণমান আমি আহ কথা পাতিম ন বন্ধু।
হয় হয়, নিশ্চয়।
অঁ বন্ধু কওকচোন এতিয়া আহ পৰিয়াল এটাৰ- কিয় কেতিয়াবা তেনেকুৱা এটা চিটুৱেশ্যন আহে যেতিয়া- মৰম চেনেবোৰ কমি যায় কেতিয়াবা ন পৰিয়ালৰ মাজত সেঙুৰ দেখা যায়। দেখা দিয়ে ত সেইবোৰ বস্তু আমি থাকিব এ নালাগে পৰিয়াল এখন- ভালকে সুস্থভাৱে থাকিব লাগে সেইটো বিষয়ে আপুনি কওকচোন।
হয় নিশ্চয়, কথাটো আপুনি কোৱাটো হয় মানে- সত্য কথা কৈছে আপুনি টো আমাৰ মানে- এটা সময় হৈ যায় যে নিজৰ- পৰিয়ালবৰ্গৰ লগত থকাটো আমি কেতিয়াবা মানে অঁ সময় হোৱাৰ লগে লগে বা পৰিয়ালৰ- সদস্য বাঢ়ি যোৱাৰ লগে লগে আমি মানে এটা- এটা সময় আহে য'ত আমি মানে বেলেগ বেলেগ হ'বলৈ বিচাৰোঁ বা- আহ মানুহ বা সদস্য বিলাক বাঢ়িব গলে আমাৰ- অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ সুবিধাবিলাক আহে কে- তিয়াবা বা আমাৰ খোৱা দোৱা বা কাম কৰা ভাত বনোৱা- কাপোৰ ধোৱা এইবিলাক মানে ঘৰত যিবিলাক কাম আছে ত' এইবিলাকৰ ক্ষেত্ৰত- মানে আমাৰ অলপ অসুবিধা আহাটো আমি অলপ অনুভৱ কৰিছোঁ আৰু। ত' সেইকাৰণে নিক- মানে আমাৰ পৰিয়ালবৰ্গৰ লগত কেতিয়াবা মানে নিমিলা হৈ যায় সেইটোৱে। অঁ মানে এইটোয়ে দেখা পাও যে আমাৰ সদস্য বিলাক বাঢ়ি যোৱাৰ কাৰণে আৰ ন। যেনেকৈ, অঁ মই অঁ মানে উদাহৰণস্বৰূপে মই- ক'ব বিচাৰোঁ যে অঁ আপোনাৰ তাত। মানে উদাহৰণ দেই এইটো মই উদাহৰণস্বৰূপে কওঁ যে, অঁ আপোনাৰ তাত মানে আপোনাৰ ডাঙৰ দাদা আছে বা আপোনাৰ ভাই ককাই চাৰিজন পাঁচজন- ঠিক আছে অঁ চাৰি পাঁচজন যদি আপোনাৰ ভাই ককাই আছে তো- এটা দিনতো আপোনালোকেটো বেলেগ বেলেগকৈ থাকিবই লাগিব কাৰণ আপুনিয়ে বিয়া পাতিব- আপোনাৰ দাদাবিলাকো বিয়া পাতিব আপোনাৰ ভাইটিও বিয়া পাতিব তেতিয়াতো আপোনাৰ পৰিয়ালবৰ্গৰ সদস্যবিলাকো- বহুত ডাঙৰ ফেমিলি হৈ যাব বহুত ডাঙৰ হ'ব মানে ত' তেতিয়া কি হয়- ত' মানে তেতিয়া আৰু বাতচ্ছাবিলাকো জন্ম হ'ব। কাৰোবাৰ বাতচ্ছা বাঢ়ি যাব বা অৰ্থনৈতিক ক্ষেত্ৰত বা ঘৰত থকা- থকা পোৱা ক্ষেত্ৰত বহুত অসুবিধা অহাটো দেখা পাওঁ বা আপোনাৰ ঘৰ বিলাক- ক মানে ডাঙৰ নহ'লে অঁ'। যে এটা পৰিয়াল মানে চাৰিটা পাঁচটা পৰিয়াল যদি থকাটো এইটো এটা মানে অসুবিধাত সন্মুখীন হ'ব লগা হয় সমস্যা দেখা যায় হয় ত' সেই সেইকাৰণে মানে অলপ মানে ছবে মানে মিলি জুলি বা বেলেগ বেলেগকৈ থাকিবলৈ বিচাৰে যত মানে এটা কথা কথাও আছে অ', সৰু পৰিয়াল সুখী পৰিয়াল বুলিও এটা
হয় - হয় - হয়, নিশ্চয় - নিশ্চয় সেইটো সেইটো বহুত আমাৰ জন আৰু এটা বাক্য আমাৰ সমাজত প্ৰচলিত আৰু ঠিক তেনেকে আপুনি কোৱাৰ দৰে বন্ধু আ, এতিয়া আৰু আজিকালি বহুতো এনেকুৱা ঘট ঘটনা আমি দেখিবলৈ পাওঁ নিজৰ মাক দেউতাকক কেতিয়াবা আজিকালি প্ৰায় আমি বাতৰিবোৰত সেইটো দেখা পাওঁ যে এ বৃদ্ধাশ্ৰমত থয় বা নিজৰ ল'ৰা ছোৱালীয়ে মা মা দেউতাকক উলিয়াই দিছে বা বহুত ঘটনা তেনেকুৱা মাৰ পিতৰ ঘটনা নহয় জানো? এটা
হয় - হয়
পৰিয়ালৰ মাজত বা গোটেই সমাজ ব্যৱস্থাটো আমাৰ সমাজত এনেকুৱা এটা অৰাজকতাৰ এটা সৃষ্টি হৈছে বা এটা সুস্থ সমাজ এখন আমি আ কেতিয়াবা আমি দেখিবলৈ পোৱা নাযায় বা সেই অ', যিটো আমি সমাজ বিচাৰো বা আমি এজ সজাগ আ, যুৱক হিচাপে বা সজাগ নাগৰিক সচেতন নাগৰিক হিচাপে আমি এখন সুস্থ হবলৈ এখন সমাজ বিচাৰো বা এটা সেই সু সুস্থ, সমাজ এখন থাকিলেহে আপোনাৰ পৰিয়ালৰো সেই আ, মানসিকতাবোৰ ভাল থাকিব নহয় জানে? আ, গতিকে আজিকালি আ, আমি সেইটো দেখিবলৈ পোৱা যাওঁ যে মাক দেউতাক বোৰক আ, কিছুমান ল'ৰা ছোৱালী ডাঙৰ হৈ যোৱাৰ পিছত মানে মা দেউতাকক নিজৰ মা দেউতাকক চাবলৈ মানে আপোনাৰ সময় নাথাকেগে সেই মাক দেউতাকে আকৌ ল'ৰা ছোৱালীকক ইমান ডাঙৰ দীঘল পঢ়াই শুনাই আ, ভাল মানুহ কৰাৰ পাছত সেই ল'ৰা ছোৱালীবোৰে যেতিয়া মাক দেউতাকক এৰি দিয়ে বা বৃধাশ্ৰমত থৈ দিয়ে কিমান দুখৰ বিষয় নহয় জানো? ত' সেইবোৰ চালে আ, নিজৰো বেয়া লাগে। কিয় এনেকুৱা হৈছে বা ধৰক সমাজটো কোন দিশে গৈ আছে। সেইখিনি কথা আমি ভাবিবলৈ বাধ্য হওঁ গতিকে আমি সেই হয়
হয়, গতিকে মই ক'ব বিচাৰোঁ যে আমি এটা সুখী পৰিয়াল হৈ থাকিব কাৰণে বা আমাৰ আমাক যেনেকৈ আমাৰ মা দেউতাই বা আমাৰ ককা দেউতা বা আইতা সিহঁতে তেখেতসকলে আমাক যেনেকৈ আমাৰ ডাঙৰ দীঘল কৰিলে আমাৰ কষ্ট কৰি বা তেখেত সকলকো আমি চাব লাগিব বা তেখেতসকলৰ দায়িত্ব হয় কি মা দেউতা বা আমাৰ ককা দেউতা আমাৰ আইতা এনতে আমাক চোৱাতো সিহঁতৰ দায়িত্ব আছিল বা দায়িত্বৰ কাৰণে তেখেতসকলে নিজৰ দায়িত্বটো ভালকে পালন কৰি আহিলে তো এতিয়া তেখেত যেতিয়া মানে সেইটো চবেই, মানে গোটেই মানুহ বিলাকে ভাবাটো উচিত যে আহ তেখেত সক লে যেনেকৈ নিজৰ দায়িত্বটো পালন কৰি কিনে, আমাক ভালকৈ চালে ত' এতিয়া তেতিয়ালৈ তেতিয়া মানে আ তেখেতসকলে এতিয়া বৃদ্ধা হ'ল বা। বয়সটো বেছি হোৱা কাৰণে তেখেতসকলে কাম বা এইবিলাক কৰিব নোৱাৰে। বা জিৰণি লোৱা কথা থাকে তো। ' আমাৰ এতিয়া দায়িত্ব হৈছে যে তেখেতসকলক আমি এতিয়া চাব লাগিব ভালকৈ পালন পোষণ কৰিব লাগিব। সহায় কৰিব লাগিব যিকোনো ক্ষেত্ৰত এইবিলাক মানে। আমাৰ নতুন প্ৰজন্মৰ সচেতন নাগৰিক বা চবে, চব নাগৰিকে এইটো অ ভাবাটো উচিত আৰু ন,
হয়, একদম সঁচা কথা কৈছে বন্ধু
বা তেখেতসকলক আমি চাব লাগ
হয়, হয় কাৰণ, সেই সমাজখন আমাৰ হাতত আছে বা উঠি অহা সেই প্ৰজন্মটোৰ, হাতত আছে আমি যদি আমি আমাৰ মানসিকতা যদি ঠিক হয় বা আমাৰ চিন্তাধাৰা যদি, উচ্চ খাপৰ হয়, তেতিয়াহ'লে আমাৰ সমস্যাটো আহ, সমাজটো আহ এটা এ বেলেঞ্চ হ'ব ধৰক আহ কি বুলি কয় সেইটো, এটা সুস্থ আহ সমাজ এখন পাব পাৰিব বা উঠি অহা প্ৰজন্মটোৱে সেই, ইহঁতৰ সেই মানসিক কতাবোৰ কাৰণ? অ, ডাঙৰ বোৰক চাই পিনি সৰু বোৰে উঠি আহে নহয় জানো ইহত আমাক অনুকৰণ কৰে গতিকে আমি ইহঁতৰ কাৰণে, ভাল কাম কৰি থৈ গ'লেকে ইহঁতে কাইলৈ সুস্থ সমাজ এখন, আহ এখনৰ ইহতে জীয়াব পাৰিব। ত সেইটো লৈ পিনি আমি আমাৰ পৰিয়ালত বুজাব লাগিব ডাঙৰক সেৱা কৰা বা ডাঙৰৰ ডাঙৰৰ পৰা সেই আপোনাৰ সন্মান কৰা, সেইখিনি আমাৰ পৰিয়ালৰ মাজত যদি প্ৰথম শিক্ষাটো যদি আমাৰ পৰিয়ালৰ মাজত নহয় বা, সেই সম্বন্ধটো আমাৰ মিলি জুলি থকা সম্বন্ধটো যদি আমাৰ, পৰিয়ালৰ লগত নহয় তেতিয়া হ'লে আপুনি বাহিৰত কেনেকে মিলিব নহয় জানো বা আ জি আপুনি, এতিয়া ভাৰতবৰ্ষতো এটা আমি পৰিয়াল হিচাপে আছো, গোটেই ভাৰতবৰ্ষত যিমান নাগৰিক আছে আমি এটা পৰিয়াল। বা অসম গোটেই অসমৰ আহ জনসাধাৰণ বোৰ আমি এটা, আহ ৰাজ্য হিচাপে আমি এটা পৰিয়াল। গতিকে আমি এইটোৱে এটা ৰাইজৰ পৰা আন এটা ৰাইজলৈ মিলি থাকিবৰ কাৰণে আমি পৰিয়ালৰ নিচিনা আমি, সকলোৱে মিলি থাকিব লাগিব সেইখিনি কথা আমি সকলোৱে জনা উচিত আৰু সেইটোৰ বিষয়ে আমি, আহ এটা আহ ধৰক এৱাৰনেছ ন আহ কি বুলি কয় সেইটোত তেনেকুৱা এটা আমি, আহ কেম্পেইন কৰিব লাগিব মানুহবোৰৰ সজাগতা সৃষ্টি কৰিব লাগিব অ ঠিক আছে ডাঙৰীয়া আহ আজি সময়টো আমাৰ একদম চাপি আহিছে আমি আমাৰ, আহ আলোচনা ইয়াতে সামৰণি মাৰো আপোনাৰ লগত
হয় নিশ্চয় ধন্যবাদ থাকিল